শুনিছ নে?
অহ শুনিছো।
হেল্ল'।
শুনি আছো শুনি আছো।
অহ, কি কৰি আছ।
এইয়া এনেই আহি পেলাই অকণমান বহি আছোঁ।
কম শুনিছোঁ।
জানো কিয়? কমকে যায় মাতটো। শুনিছ।
তে। হেল্ল', অ, শুনিছো, শুনিছো
উম ক।
বাকী খবৰ খাতি।
আছোঁ, আছোঁ।
উম, মা -দেউতা ঠিকে আছে নহয়।
ঠিকে আছে।
অ, অ।
ক'ত আছ।
মই এ ঘৰতে আছো।
অহ।
তই।
মইয়ো ঘৰতে, ইটো- সিটো কৰি কিনো কৰিবি আৰু।
অহ। বাকী খুৰা -খুৰী ঠিকে আছে ককা -আইতা।
উম, উম ঠিকে আছে, ঠিকে আছে, ককাৰ অকণমান গাটো বেয়া বাকী ঠিকে আছে বাৰু।
অ, অ এ পৰিয়ালৰ ওপৰত অকমান ক না।
পৰিয়ালৰ ওপৰত।
উম।
পৰিয়ালৰ ওপৰত ক'বলগীয়া কি আছেনো, তহঁতৰও একেই আমাৰো একেই। যৌথ পৰিয়াল আমিতো চবতকৈ বে বেছিকে বুজি পাওঁ ন এই বস্তুটো।
উম।
কিমান ক'ত কি সুবিধা হয়।
উম।
একেলগে ইমানখিনি মানুহ থকাৰ কাৰণে।
উম। সেইটোতো হয়য়ে বাৰু এতিয়া ধৰ। মানে পৰিয়াল বুলি ক'লেতো আৰু গোটেই মৰম। চেনেহ, ভালপোৱা, একতা।
চব একেলগে আৰু।
চব থাকে, সেইটো বাও জানো, সেইটো হয়। এতিয়া ধৰ আমায় ধৰ মা -দেউতা।
উম।
ভণ্টি, ভাইটি, খুৰা, খুৰী।
সেইটোৱেই। উম, সেয় আমাৰো একেই তেনেকে ককা আইতাৰ। মা, দেউতা, খুৰা-খুৰী ভণ্টিহঁত।
মানে মানে তোৰ পৰিয়ালৰ পৰাই মানে কিন্তু অ', মানুহৰ মূল্য়বোধটো আচাৰ আচৰণটো শিকিব পাৰি মানে।
উম, উম, হয়, আৰু ল'ৰা-ছোৱালীবোৰৰ কাৰণে তো প্ৰথম বিদ্যালয়খন ঘৰখনেই হয় ন'?
উম। তাকেইতো মানে এতিয়া ধৰ এনেকুৱা হয়, মানে কিছুমান পৰিয়াল আছে যিবোৰ পৰিয়ালত মানে তেনেকুৱা ধৰণৰ মানে আচাৰ-আচৰণ শিকোৱাই নাই, মানে ডাঙৰক কেনেকৈ ক'ব লাগে কি কথা পাতি ব লাগে মানুহ আহিলে আলহী এযোৰ আহিলে মাতিব লাগে। এনে কিছুমান পৰিয়ালে এনেকুৱা তোৰ মানে একদম বহুত এক চব মানে নিয়মানুৱৰ্তীতা হেৰী মানি চলে। তাৰপিছত আকৌ সমাজত কেনেকৈ চলিব লাগে, ডাঙৰক কেনেকৈ কথা ক'ব লাগে। আলহীয়ে মানে আহিলে কেনেকৈ মাতবোল কৰিব লাগে।
উম। সকলোখিনিয় ধুনীয়াকে শিক কোৱা হয়, আজিকালি আচলতে এই মোবাইল ফোনৰ ব্যৱহাৰটো বেছি হৈ গৈছে যে। সেইকাৰণে মানে মাক দেউতা তাক বিলাকৰো এই ল'ৰা-ছোৱালীৰ প্ৰতি অকণমান গুৰুত্বটো কমি গৈছে।
অ', সেই-সেইটো বস্তু মানে মাক দেউতাকে শিকাব লাগিব। যে ল'ৰা-ছোৱালী এটাক অ', কেনেকে অ', মানে কে মানে ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে কি কৰিব লাগে। সেই আচাৰ-ব্যৱহাৰটোতো মাক দেউতাকে শিকাব লাগিব আৰু এনেকুৱা এনেকুৱা আছিলে ধৰ আমাৰ দিনততে ককা আইতাই কি কৰিছিলে, আমাক যে এনেকুৱা কথা এইটো এনেকে হয়, এইটো তেনেকে হয়। এইটো কৰিলে ভাল, এইটো কৰিলে বেয়া। এইটো কৰিব পাই এইটো কৰিব নাপায়, এনেকে এনেকে কৈছিলে আৰু মানে সেইটো মৰম চেনেহ বহুত বেলেগ আছিলে মানে একদম নিস্বাৰ্থ মৰম আছিলে।
উম।
সেইটো বহুত বেলেগ এটা হেৰি। আকৌ কেলে তোৰ মামা ঘৰলৈ গ'লে আৰু মানে মামা ঘৰৰ আইতাই একদম খ হেৰিয়তে যে হাততে পইচা এটা পইচা বিছ টকা এটা দিব, ত্ৰিছ টকা এটা দিব, এইটো কি হেৰি কিবা এটা খাবিগৈ। মাক নকবি আকৌ, দেউতাক নকবি আকৌ এনেকে। কিন্ত সেইটো আজিকালি মানে একেবাৰে দেখা পোৱা ন-নাযায় মানে
নাযায় নাযায় আজিকালি মানে, কি কাৰণে জানো এইবিলাক, একেবাৰে কমিয়ে গ'ল অ', সমাজ খনত বহুত বস্ত টো মানে নাই এনেকা চাবলৈ গ'লে আমি আমাৰ পিছৰ প্ৰজন্মটোকনো কি শিকাম ন'?
উম।
যিখিনি পালো আমিয়ে পালো আৰু ইয়াৰ পিছতো মানুহ বিলাক মানুহ বিলাকে মানে
বত বহুত ব্যস্ততাপূৰ্ণ জীৱন এটা জীয়াই থাকিবলৈ ল'লেও আজিকালি।
সঁচাকেও মানে মানে সম্পৰ্কটোৰ কথাই কৈছো মানে ধৰ, পৰিয়াল যিটো মানে পৰিয়াল বুলি ক'লে, যিটো বস্তু বুজা যায়। সেই বস্তুটো মানে আজিকালি প্ৰজন্মই, সেইটো বুজি নাপায়। মানে ককা-আইতাৰ মৰমটো হওক বা খুৰা-খুৰী বৰদেউতা-বৰ্মা, কিমান এটা মানে সম্পৰ্কটোক মানে, কি বুলি ক'ম আৰু কিমান মধুৰ হৈ যায়।
উম। আৰু সুবিধা মানে অ' বিশেষকৈ ক'বলৈ ককা-আইতাহে সেইটোৱে, ককা-আইতাৰ পৰাইতো ঘৰখন ন', আগতে একেবাৰে ককা-আইতা কোচত এ নাম শুনি শুনি শুৱা পৰা ধৰি লৈ, সাধু শুনি হঁহালৈকে আৰু ন'?
ৰাতিটো শুতে, আইতাৰ লগত শুই পেলাই একদম সাধু এইটো বুঢ়িয়া, বুঢ়িয়াৰ সাধু মোৰ এইটো সাধু ক'বই লাগিব তুমি, উম, উম। কিন্তু আজিকালি আকৌ এনেকুৱা তোৰ মানে, এনেকুৱা আ ধৰ আইতা-ককা এনেকুৱা নিচিনা মানুহক দেখিলে একদম মানে কিবা নামাতিবই যেন, একো নকৰিবই যেন।
উম।
তেনেকুৱা নিচিনা হৈ থাকিলে মানে।
আজিকালি এতিয়া মই চাইছোঁ দেই, আমাৰ এতিয়া মই আৰু মোৰ ভণ্টি যিমান ককাআইতাহঁতৰ লগত এ মানে বেছি মানে অকণমান বেছি, নিজৰ মানে এনেকুৱা ওচৰ আছিলোঁ আৰু ধৰ।
বহুত বেছি মানে সময় ককা আইতাহঁতৰ লগত বেছিকৈ পাৰ কৰিছিলোঁ। কিন্তু আমাৰ সৰু ভণ্টি দুজনী, সিহঁতক চাইছোঁ মানে। সিহঁতে এতিয়া ককা-আইতাহঁতৰ ইমান হেৰি নকৰে মানে, ইমান ওচৰলে নাযা যায় বা মাতিলেও কেতিয়াবা যাবলৈ টান পায়। সেই তেনেকুৱা নিচিনা মানে, এতিয়া সিহঁতি সৰু ন' বহুত। সিহঁতি মানে সেই বস্তুবিলাক মানে নাই পোৱা। যিখিনি মানে আমি দুজনী, ডাঙৰ দুজনীয়ে পালোঁ। তাই আম, তেহেঁতি মানে ধৰ এই সাধু শুনা কিবা কৰা এইবিলাক, এইবিলাক একেবাৰে নাই পোৱা, ককা-আই
উম, উম আৰু আগৰ দিনত এ এটা, এটা বস্তু এনেকুৱা আছিলে তোৰ একদম, বন্ধ দিলে গৰমৰ বন্ধত মামা ঘৰলৈ যাবৈ লাগিব। মামা ঘৰত গৈ একদম তোৰ আম খাব, আম খোৱা। তাৰ পিছত আকৌ ক'ৰবাত একদম ফুৰিবলৈ ওলাই যোৱা।
উম, মুঠতে আৰু এ গৰম বন্ধ, পূজাৰ বন্ধ, বন্ধ যিয়েই নহওঁক, মামা ঘৰলৈ যোৱাত টো মানে একদম বহুত জৰুৰী আৰু নগ'লেই নহ'ব তেনেকুৱা।
উম, আকৌ পেহা-পেহী মৰমতটো, সেইটোও এটা বেলেগ হয়।
সেইটোৱো বেলেগ, উম।
চাগে, পৰিয়ালৰ মানে মৰম বুলি ক'লে সেইটো এটা মানে বহুত বেলেগ হৈ যায়, মই এইেটো বস্তু মানে পাওঁ, আজিকালি কিন্তু এইটো একদমেই কমি গৈছে। দমেই নাইকিয়া হৈছে। আজিকালি আৰু মুঠতে মাক আৰু
অ' মাক-দেউতাক আৰু ল'ৰা-ছোৱালীটো। তাৰ বাহিৰে বেলেগ কাকো চিনিয়েই নাপায়। এতিয়া ল'ৰা-ছোৱালীবিলাক তাক দেখোন আজি-কালি পৰিয়ালৰ মানুহ খিনিকে চিনি নাপায়?
নাপায়। নিজৰ খুৰাক, নিজৰ খুৰীয়েক তাৰ মানে আগতে আমি এনেকুৱা হয় আমাৰ নিজৰ খুৰা, খুৰীকো, নিজৰ মা -দেউতাই। নিজৰ বৰ্তা, -বৰমাকো, আমাৰ মা -দেউতাই, কিন্তু আজি কালি নহ'ব। আজি কালি মোৰ মা, মোৰ দেউতা, সেয়াই মানে। তেনেকুৱা নিচিনা হয়। আকৌ আগতে ধৰ খুৰাৰ, ল'ৰাটো মোৰ নিজৰ দাদাৰ, নিচিনা মোৰ ভাইটিৰ, নিচিনা। বা ছোৱালীজনী মোৰ ভণ্টিৰ, নিচিনা বা, নিচিনা কিন্তু আজি কালি সেইটো নহয়।
সেইটোৱে এতিয়া মোক কোনোবাই অঁ এতিয়া যে তেনেকৈ এক এইটোক যেনেকৈ কোনোবাই সুধিলে ঘৰত কোন কোন আছে বুলি ক'লে? মা- দেউতাক, খুৰা -খুৰীৰ, পৰা আৰম্ভ কৰি পেলাই একেবাৰে লাষ্টত মই আৰু ভাইটি, আৰু ভণ্টি, দুজনী তেনেকৈ বুলি যেনেকৈ তই কওঁ। বা মই এতিয়া যেনেকৈ কওঁ যে ককা, -আইতা, মা -বাপ, মা- দেউতাক, খুৰা-খুৰী, কৈ পেলাই মই আৰু ভন্টি, তিনিজনী তেনেকৈ বুলি কওঁ কিন্তু আজি কালি ল'ৰা ছোৱালীয়ে সেইটো নকয় আকৌ আজি কালি ল'ৰা- ছোৱালীয়ে ক'লে ক'ব এনেকৈ মোৰ বৰদা, ছোৱালী দুজনী আৰু আমি দুজনী সেই তেনেকৈ বুলি ক'ব।
উম'
হয়নে নহয়। বাৰু তই সেই কথাটো লক্ষ্য কৰা নাই আজিকালি ল'ৰা- ছোৱালীবিলাক
সেইটো একদম মানে সেইটো একদম চিৰন্তনৰ সত্য।
উম'
মোৰ মানে সে সেইখিনি বস্তু এটা বহুত মনত পৰে আগতে আৰু ইমান মানে ভাল লাগে। গোটেই ঘৰখন যেতিয়া ভৰি যায়। খুৰা -খুৰী, বৰদেউতা, বৰমা, পেহা -পেহী, মামা- মামী গোটেইখন যেতিয়া ঘৰখনত, কিবা এটা পাতিব গোটেইখনে উবৰি খাই আহি ধৰিবই কিমান ভাল লাগে। কিন্তু মানে ব্যস্ততাপূৰ্ণ জীৱনত আজিকালি মানে এইবিলাক একদমেই নাইকিয়া হৈ গ'ল। আৰু যেতিয়া তোৰ কিবা এটা বিপদ আহিব যেতিয়া কিবা এটা কষ্ট হ'ব। তেতিয়া পৰিয়ালেই আমাৰ কাৰণে মানে সব হয়।
সব হৈ পৰে সেইটোৱে এতিয়া যদি কিবা এটা কাৰণত কেতিয়াবা যেনিবা পতক তাকে ভগৱানে, নকৰক মোৰেই যেনিবা গাটো অকণমান বেয়া হ'ল।
উম'
হস্পিতাললৈ, নিবলৈকে যেনিবা মোৰ মা- দেউতাক, ঘৰত নাই এতিয়া আমি এতিয়া একেলগে আছোঁ কাৰণে মোকতো খূৰাই, লৈ যাব ন। মইতো আকৌ বেলেগ
সেইটোৱেই আৰু মানে আজিকালি মানে এনেকুৱা হৈ গ'ল তোৰ আৰু মানে। আধুনিক যুগ ন পৰিয়ালৰ লগত মানে মুখামুখি হৈ মানে কথা পতাৰ সেইটো গুৰুত্বটো একেবাৰে কমি গুচি গ'ল মানে।
একেবাৰে কমি গুচি গৈছে হয় হয়। সেইটো হয় কিন্তু মই ভাবো যে সদায় মানে বাকী দিনটোতো সকলোৰে ব্যস্ততা থাকে ন। দিনটো নোৱাৰিলেও এই গধূলি সময়ত গধূলি সময়ত চাহ, অকন খাবৰ সময়তে হওক বা ৰাতি ভাতকেইটা খাই উঠিয়েই হওক গোটেইকেইজন মানুহ একেলগে বহিব লাগে ন। দিনটোত কাৰ লগত কি হ'ল, কোন কোন ক'ত গ'ল, কেনেকে দিনটো পাৰ হৈছে সেই সেই বস্তুবিলাক আলোচনা কৰিব লাগে আচলতে। তেনেকুৱা পৰিৱেশ এটা মানে প্ৰত্যেকখন ঘৰেই দিব লাগে মানে ল'ৰা ছোৱালীবোৰক।
সেইটোৱে আৰু তাকে, ভাল লাগিলে বাৰু জানি পেলাই দে।
উম, উম, ঠিক আছে বাৰু দে, উম, উম, বাৰু।